অ ক ভাল ভাল। তোৰ ক মই এই লখিমপুৰত।
অ এডমিশন ক'ত ললি।
এডমিশন মই ডি পি এছ।
অহ।
এ। আজি মান দি পি এ চি। ইটানগৰ দি পি এছ মই আজি লখিমপুৰত কাম এটাত আহিলোঁ।
অহ অহ
পঢ়া শুনা কেনে চলিছে?
পঢ়া শুনা ঠিকে চলিছে।
অ।
তোৰ পৰীক্ষা চলি আছে।
কি আছিলে আজি।
আজি ফিজিকেল এডুকেশ্যন আছিল। ভালে হৈছে তোৰ ক। কেনেকুৱাচলি চে।
পৰীক্ষা চলি আছে নি অ অ ক'ত ল'লি এডমিশন।
অ ইয়াত গুৰুকুল তেজপুৰ।
অহ - অহ তাত আমাৰ লগত জিন টু নাই জানো।
অহ, জিণ্টু আহিছে।
অহ',
সি মোৰ লগত নাথাকে, মই হেৰি ওচৰত আছো আমাৰ মানে ইয়াত পেহাৰ ঘৰ আছে।
অহ',
পেহাৰ লগত থাকো।
অহ - অহ
ই ক'বাৰ ৰুম লৈছে। ভালে।
অহ ',
বাকী আন্তিহঁতৰ ভালনে?
ভাল -ভাল।
অহ, পঢ়িছ নাই ভালকে?
পঢ়িছোঁ -পঢ়িছোঁ।
অহ', হেৰী নহয় অলপ পঢ়িছো, ভলেন্তলে আহিবি নে?
যাম-যাম।
অহ, আৰু কোন -কোন আহিব গম পা নি?
লগৰ প্ৰায় ভাগে যাব।
অহ',
শিক্ষক দিৱসত কমকে যাব কিন্তু মূল অধিৱেশনত যাব গোটেইখিনি।
অহ - অহ বাৰ্ষিক অধিবেশনত আহিবি ন'?
উম
অ', মই তাকে, মই শিক্ষক দিৱসত যাম বুলি ভাবিছো শিক্ষক দিৱস
অহ, আমাৰো -আমাৰো আহিব লগৰ কেইটামান।
অহ, '
অহ, যাম বুলি ভাবিয়ে থৈছোঁ।
অহ, যাম দিয়া শিক্ষক দিৱসত লগ কৰিম।
আহ- আ
গম বন্ধ কেতিয়া পা তহতৰ?
আমাৰতো এক তাৰিখৰ পৰা।
অহ, এক এই জুলাই?
অহ, জুলাই তহঁতৰ?
আমাৰ চলিয়ে আছে গৰম বন্ধ। অহা সপ্তাহলে খুখ। খুল খাব এক তাৰিখৰ পা খুল খাব ডাইৰেক্ট পৰীক্ষাই এক তাৰিখৰ পৰা।
কেই -কেই -কেইদিন বন্ধ দিছে?
আমাৰ এক তাৰিখৰ পা দিছে।
অঁ অঁ একত্ৰিশ দিন
একত্ৰিছ দিনীয়া এক ত্ৰিচ ত্ৰিছ দিন মানে ত্ৰিছ তাৰিখলেকে বন্ধ আছে তাৰপিছত একত্ৰিছ তাৰিখে স্কুল খোলা এক তাৰিখৰ পৰা পৰীক্ষা
অঁ অঁ ঠিকে আছে তোমাৰ পৰীক্ষা ঊনত্ৰিশ তাৰিখে খতম হ'ব
অঁ অঁ
ঊনত্ৰিছ তাৰিখে খতম হ'ব ত্ৰিছ তাৰিখে বন্ধ একত্ৰিছ তাৰিখে ফেচাৰ্চ হয় এক তাৰিখৰ পৰা একেবাৰে বন্ধ
আতচ্ছা
এ
নতুন লগৰ বনাইছ নাই
বনাইছো বনাইছো এই হেৰি দুটা আছে অৰুণাচলিৰ দুটা
অঁ
কিন কিনো বুলি কয়
অ' অৰুণাচলত ফুৰিবলগীয়া জেগা বহুত আছে অ' ভাল ভাল
আছে আছে জিঅ'ৰ পৰা ধৰি চাইৰা আ চিয়াঙৰ পৰা ধৰি যোৱা
অ' যাব লাগিব এবাৰ ফুৰিবলে তই গৈছ
মই জিঅ'লেহে গৈছি ছিলো
অঁ
ইটানগৰৰ পৰা মানে সেইফালে দিও পাৰি ইটান ইটানগৰৰ পৰা হেৰি তোৰ ছিক্সটি কিমান কিলোমিটাৰ
হয় বহুত দূৰচোন
আছে অঁ দূৰ
অলপ দূৰ আছে
একেবাৰে পাহাৰৰ ওপৰত নহয়
অঁ তাকে জেগাতো ধুনীয়া মই ফটোহে দেখিছোঁ মই যোৱা নাই নহয়
অ' অ' একেবাৰে ওপৰো নহয় মানে ক'ব গ'লে
অঁ
হ'লেও ওপৰতে
মিচুকা গৈছ নি মিচুকা
মেচুকা জেগাটো শুনিছোঁ যোৱা নাই
মেচুকা বোলে একদম পুৰা বহুত ভাল বোলে মেচুকা
ঠাণ্ডা
উম ঠাণ্ডা
এই নৱোদয়খনৰ কথাহে শুনিছোঁ
অঁ মেচুকাত আছে নি নবোদয়
অঁ
অঁ
ভাত খালি নে
খাই বৈ উঠিলো তই খালি নহয়
অঁ খালো খালো আজি কি পৰীক্ষা আছিলে তহঁতৰ
এ ফিজিকেল এডোকেশ্যন
ফিজিকেল এজোশ্যন
অ
কি বস্তু এইটো
বেলে স্বা স্বাস্থ্যজনিত হেই আকৌ
অ খেলাই নে কি ধৰণৰ
অ খেলা আৰু স্বাস্থ্য নিজৰ বিষয়
আমাৰ নাই আমাৰ আই পি
অ অ পৰখিলে
অ অ পোৱাব এতিয়া লখিমপুৰলৈ যাব লাগিব ৰ হেৰি চলি আছে বোলে কিবা কি কাৰ্ণিভল চলি আছে
কাৰ্ণিভেল
অ তালে যাব লাগিব
আহিবি আহিবি এমাহ দছ দিন
অ একৈশ তাৰিখৰ পৰা চলি আছে ন
অ একৈশ তাৰিখৰ পৰা একত্ৰিশ জুলাইলৈকে
অ মই যাম
আহিবি আহিবি তেতিয়া লগতে মোক লগতে ময়ো যাম
অ সেই সেই ধনী পলহঁতে যাম বুলি কৈছে বোলে ধনী পলহঁতৰ লগত যাম একে লগতে তয়ো আহিবি
অ অ অ
অ একেলগত যাম কি বস্তু ওলাব তাত
জলপুৰি
তা পা
মানে জলপৰীয়া নাছে জলপৰি জলপুয়ে নাচি থকাটো মানে পানীত দেখুৱাবলৈ চেষ্টা কৰিব আৰু
অ অ
সেইটো কথা
আচ্ছা
উম উম তাৰপা আৰু এইবিলাক এই বাইক চাইক ইচ্ছা বাইক চাইকষ্টানত আছে
অ মানে মেলাও মেলা তাত ন
মেলায়ে অ
অ
লখিমপুৰ আকৌ হেৰিও খুলিছে নহয় কি এইটো কি বুলি যে কয় আকাশ চাক তাক যে চাব পাৰি যে অ অ এইটো প্লেনটৰিয়াম ন সেইটো চাব লাগিব। সেইটোলৈ যোৱা নাই।
অ অ
তাকে শুইছা নেকি?
হাঁ
শুই আচা নে কিনো?
এ' শুই আছো।
অঁ অঁ মই তাকে ভাবিছো মাতটো।
টোপনি, টোপনি লাগিছে সেইকাৰণে- শুই আছো।
গৰম বন্ধত আহিবি। ভাৰ্গৱৰ বাৰ্ডদে লে মাতিছে নাই জন্ম দিনলে?
মাতিছে, মাতিছে।
জন্মদিন পাতিছে আমি চব যাম তো।
উম' উম' ময়ও চেষ্টা কৰিম যাবলে।
উম। কেলে নাইদিয়া কৈছো। চেষ্টা কৰিম মানে কি আৰু তই আহিব লাগে আৰু পাই। গমৰ বন্ধত আহিবি তই ঘৰত নাহিবি নেকি গৰম বন্ধত।
ক্ৰিকেটৰ কচিং লৈ আছোঁ নহয় মই।
অ তই কচিং লৈ আছ নি
অহ।
ক'ত লৈছ?
এইটো ওচৰতে ইটানগৰ ফিল্ডত।
অহ। বা' আমাৰ ইয়াত একো নাপায়। তেজ তেজপুৰত পুৱা হেতেন ললো হেতেন মই।
অ অ লখিমপুৰত আছে বাও।
লখিমপুৰত আকৌ মই কেনেকৈ জাম আও তেজপুৰ কৰ পৰা অহা যোৱা কৰিম ধেট।
সেইটোৱে লখিমপুৰত থাকি ল'ব লাগিব।
আমাৰ স্কুল বিদ্যালয়লৈ আহিব নোৱাৰিম ন?
পাৰিবি।
ইয়াৰ ওচৰে পাজৰে নাই আকৌ তেজপুৰত। আছেও যদি বি পিয়াত আছেগে বি পিয়াত আকৌ দূৰ হয় অলপ।
অ অ
আমাৰ আকৌ আজি তলত এই মাছ খোৱাইচে। হেৰি আছে আজি জন্মদিন পাতিছে। এই মই যে য'ত থাকো পেহীহঁতৰ- পেহাহঁতৰ কাষৰ ঘৰটো জন্মদিন পাতিছে। বাকী।
বাকী, মই এই খাই বৈ এতিয়া শুইছো অলপ।
অঁ শুবলে লৈছো।
অ
হ'ব দে আৰু। তেতিয়া।
অ অ, ৰাতিকে পাতিম বাৰু মই ফোন কৰিম।
অ অ, ৰাতিকে ফোন কৰিবি বাও। এ তোৰ ভাগ। তই হেৰিত লোৱা নাই জানো, সমাজ বিজ্ঞান লৈছ নাই তই?
লৈছো লৈছো।
মোক সমাজ বিজ্ঞানৰ ভাগে এই লিখনি কেইখনমান দিবিচোন।
অ হ'ব মই ৰাতিও ফোন কৰিম আৰু এই কথাটো পাতিম ব।
অ অ, মই মানে মোৰ লিখা নাই মানে প্ৰথম দুটা সেই। থাকা এই আৰু। লিখি লব লাগিব। পৰীক্ষাৰ কাৰণে লাগিব পাৰেতো আৰু তহঁতেই অ এই তহঁতেই এইবাৰ এইবাৰ প্ৰশ্ন মানে এইবাৰী। এ এব প। চাহেত পৰা প্ৰশ্ন বোৰ ম দি ডিবি। হেল্ল'। হেল্ল'
অ তহঁতও কি।
এইবাৰ পৰীক্ষাত অহা প্ৰশ্নবোৰ দি দিবি।
অ অ, মই প্ৰশ্ন কাকত দুখন বাৰু দি দিম তোলে।
অ, এইবাৰ পৰীক্ষা অহাৰ কেইখন দিবি।
অ, মই অ মই ৰাতি ফোন কৰিম ৰিচিভ কৰিবি খালি।
অ অ, কৰিম বাৰু, তই সটো টেনচন। মই মানে এনেই থাকো ৰাতিনো কি আৰু পঢ়াটো চাৰেটালৈ পঢ়ি হৈ যায়।
আহ অ গম পাইছো।
উম, তাৰপিছত এনেইহে থাকো।
অ অ,
ৰাতি ৰাতিকে কৰিলে পাবি বাৰু। এতিয়া মই অলপ সুমে। মই শুব লাগিব।
অ অ, শুই 'ল।
অ অ।
অকে তেতিয়া মই ৰাতিটো। নটা মানত ফোন কৰিম, তেতিয়া মই তোক সকলোখিনি দি দিম।
অ অ, আজিকালি খেল খেলা নাই?
খেল্ল' খেল্ল'।
অ, আমাৰ ইয়াত পাতিছে নহয় টিকেটত।
অ হ'ব মোক অ পাতিছে যদি মোক খবৰটো গোটেই ডিটেইলচটো দি দিবি মই টিমটো পঠিয়াম।
দিন আছে বাৰু এতিয়া ছেপটেম্বৰত পাতিছে।
সৰু ত ডিটেইলচ চিটেইলচবোৰ দি দিবি মই পঠিয়াই দিম।
অ অ মই দি থাম বাৱ
তই কি আজি তই নাহ মানে
মও যাম মোৰ যদি বেলেগ খেল থাকে তে তিয়া নোৱাৰিম
অ অ
কথা
অ অ সেইতো কথা হৈছে হ'ব দে আৱ তেতিয়া
উম হ'ব
মাক কবি ফোন কৰিছিলো বুলি
মাৰিম বাৱ
উম উম হ'ব